শুনিছেনে, অ', শুনিছেনে?
হয়', শুনিছোঁ।
হয়। মই মানে আজি আপোনাৰ লগত এটা বিষয়ত আলোচনা কৰিব কাৰণে হে মই আপ', তোমাক ফোন কৰিছিলোঁ',
হয়।
হয়, ত' আমাৰ আজিৰ আলোচনাৰ আহ মূল বিষয়টো হৈছে আমাৰ যোনটো আমাৰ পৰম্পৰাগত আমি খেতি কৰোঁ। এই এইবিলাকৰ বিষয় মানে, আমি কি কি বতৰত কি কি খেতি কৰো এইবিলাক আৰু ন। হয়। যেনেকৈ আমি বাৰিষা টাইমত বা বাৰিষা সময়ত, এতিয়া যোনটো খেতি- কৰোঁ আমি সেইবিলাকৰ বিষয়ে কথা পাতিম, আৰু আৰু আমি যোনটো ঠাণ্ডা বতৰত যে, আমি কি কি খেতি কৰোঁ। বা আমি কি? শাক পাচলি আমি লগাওঁ বাৰীত এইবিলাকৰ বিষয়ে আমি অলপ আলোচনা কৰিম। ত' আপোনালোকৰ অঞ্চলত আহ কোনটো কোনটো মানে কি কি আহ। কি কি অ ব বতৰত কি কি খেতি কৰা যায় এইবিলাকৰ বিষয়ে। ষয়ে অলপ জনাব আপুনি
হয়, অঁ আমাৰ অঞ্চলত আমি বসবাস কৰা অঞ্চলত আমাৰ সাধাৰণতে খেতি বুলি ক'লে আপোনাৰ ছিজনেল খেতি ধৰক বতৰৰ খেতি আহ শীত কালত এ বেলেগ এটা খেতি খেতি আকৌ গ্ৰীষ্মকালত বেলেগ খেতি- আহ তেনেকে বতৰ চাই খেতিবোৰ সলনি হৈ থাকে এতিয়া। এতিয়া গৰমৰ বাৰিষাৰ চিজন বা গ্ৰীষ্ম কালীন আহ বতৰ গ্ৰীষ্ম কালত আমাৰ- প্ৰধানকৈ ধানৰ খেতি কৰে আৰু এ ধানৰ খেতি বুলি কলে যদি কওঁ নানান ধৰণৰ ধান আছে আহু ধান, বাও ধান, আহ শালি। ত ৰঞ্জিত তেনেকুৱা বহুতো নানান ধৰণৰ ধান খেতি কৰে। বিশেষকৈ আমাৰ বসবাস কৰা ঠাইকেই ত' তাৰ উপৰিও শাক পাচলিৰ খেতিও কৰা হয়। শাক পাচলি ধৰক যদি শাক পাচলিৰ নাম যদি আমি লওঁ। আহ ভুল, জিকা আহ- আৰু তেনেকুৱা নানান ধৰণৰ শাক পাচলি আহ। নেমু খেতি ত তেনেকুৱা ধৰণৰ খেতি সেই গ্ৰীষ্মকালীন সময়ত কৰা হয়।
হয়।
আৰু শীতকালত আহ ধৰক শীতকালৰ এ শীতকালত যদি আমি খেতি বুলি কওঁ। এ শীতকালৰ সময়ত সৰিয়হ খেতি কৰা হয়। আহ লাই, শাক আহ মাটিমাহৰ খেতি আহ ফাপৰ খেতি- তাৰোপৰি আপোনাৰ আহ বিলাহী খেতি। কবি কেটি বন্ধাকবি কেটি তেনেকুৱা বিভিন্ন ধৰণৰ শাক- পাচলিৰ খেতিও শীতকালৰ সময়ত-
হয়, হয়। হয় ডাঙৰীয়া অঁ আৰু আপোনালোকৰ গ্ৰী গ্ৰীষ্মকালত- যোনটো আপোনালোকে ক'লে যে আপুনি ক'লে যে আপোনালোকৰ অঞ্চলত- অঁ ধানৰ খেতি কৰা হয়। নহয় জানো হয় এইবিলাক আপোনালোকৰ অঞ্চলত আহ- এতিয়া মানে আগৰ দিনতটো আমি বাৰু গৰুৰ লগত হাল বাইছিলো, কি কি মানে আমি, আহ আগৰ দিনত পাৰোঁ। আগত নহয় এতিয়াও কৰে, কোনোবা কোনোবা মানুহবিলাকে এতিয়াও গৰুৰ লগত হাল বোৱা হয়। ত' আমি কি কি আ, জোঙালৰ লগৰ কি কি? ব্যৱহাৰ কৰে, কি কি আমাৰ বস্তুবিলাক আমি হাল বাবৰ কাৰণে বস্তুবিলাক আমি ব্যৱহাৰ কৰোঁ। বা ধান ৰোৱা বা খেতি অ কঠীয়া তোলা এইবিলাকত আমি কি কি কৰো মানে এইবিলাক আপুনি অলপ কৈ দিবচোন হয়?
আ আহ আমি আহ আগৰ দিনৰ আজিৰ তাৰিখতো কৰে কিন্তু আজিকালি প্ৰযুক্তিবিদ্যা দিন আহিলে, বিজ্ঞানসন্মত বাবে কিছুমানে আহ খেতি কৰে কিন্তু যদি আমি সেই পৰম্পৰাগত এটা খেতি যদি কওঁ হাল আহ গৰু, গৰুৰে হাল বাইহে আমাৰ অসমীয়া সমাজটোৱে এ খেতি কৰিছিল এটা সময়ত, ত' সেইটো খেতিত আমাৰ হাল- হালটো প্ৰথমতে হাল বায়, এ গৰুৰ লগত হাল বাই পিনি তাৰ পাছত আপোনাৰ সেই আহ মহি মাৰে, তাৰপিছত ই আ এ মৈ মাৰে, তাৰ পৰা সেই জোঙাল থাকে কিবা আৰু সেইবোৰ সকলো প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত দাৱনিয়ে আপোনাৰ কঠীয়া তুলিব, কঠীয়া তুলি পিনি সেই চহোৱা মাটিখিনিত এ হাল বোৱা মাটিখিনিত আহাঁ আমাৰ আমাৰ ৰোৱনীবোৰে তাতে ধানটো ৰুৱে, অ তেনেকে স কলোৱে মিলি- জুলি পিনি আমাৰ অসমীয়া সমাজটোৱে, এ বা আমাৰ অসমীয়া মানুহবোৰ আহ আমাৰ সেই গ্ৰীষ্মকালীন সময়ত তেনেকে ধান খে
হয়, হয় হয়, নিশ্চয় ত উহ তেতিয়াহলে মই আপোনাক অলপ মানে জনাব খুজিছোঁ যে আ আমাৰ অঞ্চলত কেনেকৈ ধানৰ খেতিটো কৰা হয় বা আমি গ্ৰীচ গ্ৰীষ্মকালত কি কি খেতি কৰা হয়, আৰু ত' আপুনি কলে আপুনি মানে আহ আগতে ক'লে যে আপোনালোকৰ অঞ্চলত এনেকা এনেকা খেতি কৰা হয় তো' সেই নিচিনাকে আমাৰ অঞ্চলতো খেতি কৰা হয়। যেনেকৈ ধানৰ খেতি বুলি ক'লে আমি আহ গ্ৰীষ্মকালত এতিয়া, আগতে আমি আ আইজোঙ বা ৰঞ্জিত, বাহাদুৰ ধান হয় আৰু এইফালে শালি ধান, বাও ধান এইবিলাক খেতি কৰা হয়। আৰু আৰু শীতকালৰ এটা খেতি কৰে এইটো আমি বড়ো ধান বুলি কয়, এইটো খেতি কৰো মানে। হয় এইটো মানে তেতিয়াতো পানী নহয়, কোনোজনে যোনে পানী তুলিব পাৰে।
হয়, হয়।
পুখুৰী বা পুখুৰী নহলে নদ - নদীৰ পৰা যোনবিলাক পানীত তোলা হয় বা কোনোবা টিউবৱেল বা বৱেল এইবিলাক পানীৰ তলৰ পৰা যে আমি আহ ব্যৱহাৰ কৰোঁ। পানী পেলা তলৰ মাটিৰ তলৰ পৰা আমি যোনটো পানী ওলাও
হয়।
হা বৰিং এইবিলাক খান্দি কিনি আহ এইবিলাক বড়ো ধানবিলাক খেতি কৰাতো দেখা যায় আৰু আৰু শীত অ গ্ৰীষ্মকালত যদি আমি খে খেতি কৰোঁ বুলি ক'লে আমি আকৌ মৰা পাটৰ খেতি কৰো হয়। যোনটো ম আ মৰাপাটটো হ'ল, আপোনাৰ ইয়াৰ পৰা আমি আ এইবিলাক আমি কিবাবিলাক ওলাও আ যোনটো আমি বস্তা বনাও, কল কাৰখা খানাবিলাকত আমি এইবিলাক বিক্ৰী কৰি দিওঁ আৰু এইবিলাক ৰছী গৰু বান্ধাৰ ৰুচি বা যিকোনো বান্ধাৰ ৰুচি আমি এয়া এইটো মৰাপাতৰ পৰাই পোৱা যায়। মতা, মৰা পাটৰ যোনটো এ কি বাৰু থাকে বাকলিটো অ বাকলিৰ পৰা আমি এইটো পোৱা যায় আৰু মৰাপাটটো। মৰাপাটৰ পৰা আৰু মৰাপাটটোক ক'ব গ'লেটো মৰাপাটৰ গোটেই বস্তুৱে মানে ব্যৱহাৰ হয় ক'ব গ'লে। ত, মৰাপাটৰ যোনটো বাকলিৰ পৰা আমি ৰছী বা কিবা ব বস্তা কিবা-কিবি বহুত বস্তু বনোৱা যায়। কিবা আমাৰ কল-কাৰখানাত বিক্ৰী কৰা হয় ন এইটো, সেই কাৰণে বহুত বস্তু পোৱা যায়। আৰু যোনটো ইয়াৰ থাকি যোৱা যোনটো অ লাঠিটো, লাঠি নিচিনা যোন টো থাকি যায়। এইটোতো আমি জুই জলাওঁতে ব্যৱহাৰ কৰা হয়। কোনোবাতো ইয়াৰ বাৰীবোৰ বনায়, জেওৰা কিবা-কিবি বনোৱা যায় ইয়াৰ লগত। আৰু যোনটো পাত থাকে, এই পাতটো আমি আ চব্জি বনাই খাব পাৰো, মৰাপাটৰ চব্জি। মৰাপাটৰ যোনটো হয় এইবিলাক মানে মৰাপাটৰ চব্জিটো এইটো যদি শুকাই কৰি থৈ দিওঁ এইটো পাতটো এইটো গাহৰি মাংসৰ লগত বহুত ভাল হয় আৰু খাবলৈ বহুত আ মানে সোৱাদ হয় খাবৰ কাৰণে। হয়, হয়। আৰু এনেকাই অ ধানৰ খেতি বুলি ক'লে আমি মই যোনটো ক'লো যে আগৰ দিনতটো আমি গৰুৰ লগতে হাল বাইছিলো। যেনেকৈ নাঙল ইউজ কৰিছিলোঁ আমি। আৰু জোঙাল এইবিলাক থাকে। অ আৰু আচাৰি যোনটো গৰুটো মানে আমি যোনবিলাক যাবলৈ কাৰণে অ দিশ টো দেখাব কাৰণে আমি আছাৰি ইয়োজ কৰো, হয়। আচাৰি লগত আমি এনে টক টক টকৈ যদি বজাই দিওঁ তেত তেতিয়া গম পাই যায় আৰু গৰু বিলাকে ত' এইফালে-এইফালে যাব লাগে বুলি। দিশটো এইটো আৰু না ত এনেকে আমি খেতি কৰিছো আৰু আগতো এতিয়াও কৰা যায়। সেইটো এতিয়া মানে বৰ্তমান দিনত আমি কমকৈ দেখা গৈছো। যিহেতু আমাৰ আ আমাৰ বিজ্ঞান আ বিজ্ঞানবিলাক আমাৰ ওপৰত গৈছে। ত' বিজ্ঞান সন্মত হৈ গৈছে। যেনেকৈ ট্ৰেক্টৰ আমি এইবিলাক ব্যৱহাৰ কৰাটো দেখা পাও আজি-কালি আৰু এইটোৱে যে এতিয়া আমি শীতকালত যেতিয়া আ ধানটো ধান কটা মানে সময়টো আহি যায়, তেতিয়াও আমি দেখা যায় যে আমি বিজ্ঞানসন্মত যোনবিলাক ট্ৰেক্টৰ আছে বা ধান কাট কটা যোনবিলাক মেচিন আছে এইবিলাক ব্যৱহাৰ কৰা দেখা যায় আৰু আজি-কালি। এনেও মানে আ ধান ৰুওতেও মানুহ আ আমাৰ মহিলাসকলে বা ৰোৱনীসকলে ধানটো ৰোৱা যায় ৰোৱা দেখা যায়। আৰু এইফালে যদি শীতকালত আমি ধান কৰা টাইম সময়ত তেতিয়াও মানুহো কাটে। যোনটো কাঁচি আছে, কাঁচিৰ লগত আমি ধানটো কাটো। এইবিলাক ব্যৱহাৰ হয় আৰু। হয়, তাৰপিছতে আৰু আৰু দি শীতকালত আমি শাক-পাচলিটো আপুনি ক'লেই বাৰু। ত' মই এতিয়া গ্ৰীষ্ম কালত আৰু আমি যিবিলাক চব্জি বা শাক-পাচলি আমি আমি খেতি কৰোঁ এইবিলাক হৈছে আ যেনেকৈ জিকা, ভোল আৰু এইফালে তিয়। লেচৰা এইবিলাক খেতি কৰা যায়। আৰু তাৰ উপৰিও যেনেকৈ ৰঙালাও পানীলাও বা কোমোৰা এইবিলাক আমি গ্ৰীষ্ম কালত আমি এইবিলাক খেতি কৰা হয় আৰু তাৰোপৰিও যদি বা শাক শাকৰ যদি কথা কওঁ আমি, শাক- পাচলি অ আৰু এটা আছে কি আমি টেঙা যে খাওঁ, যোনটো মেচকা টেঙা বুলি কয়? এইবিলাকৰো আমি খেতি কৰাতো দে খা যায় আৰু বা ঘৰত লগাও আৰু বাৰীত অলপ খাব কাৰণে হয়, সেইটো কোনোবা কোনোবা অ পৰিয়ালৰ মানুহ বিলাকে দত নিজৰ ঘৰত খোৱাৰ লগতে আকৌ এইটো বাহিৰত বজাৰবিলাকতো বিক্ৰী কৰাটো দেখা যি দেখা যায়, হয় আৰু তেতিয়া হলে আ পুনি অলপ হা শী -শীতকালত কি কি আৰু আমাৰ অসমত কি কি খেতি কৰা যায় মানে?
হয় হয়।
শাক - পাচলিৰ লগতে আৰু কিবা - কিবি এনেকে মাকৈ কিবা - কিবি খেতি কৰা যায় নহয় নে? এইবিলাকৰ বিষয়ে অলপ জনাব তেতিয়াহ'লে?
শীতকালত আপোনাৰ আৰু যদি খেতিৰ কথা কওঁ
হয়।
আ আপোনাৰ গোমধান খেতি, গোমধান খেতি বিশেষ কৈ সেই গ্ৰীষ্মকালীন সময়ত কৰা হয় এতিয়া গ্ৰীষ্মকালৰ সময়ত। অ শীতকালত আপোনাৰ সেই কবি বি তাৰ
হয়।
পঠ ৰহা পাচলি বিশেষকৈ কৰা হয় এ সৰিয়হ, মাটিমাহ এ তাৰপাছত এ সেই হয়।
হয় আৰু শাক - পাচলিও থাকে নহয় জানো যেনেকৈ আহ আমাৰ যোন টো তিল যে আমি তিল খেতি কৰো হয়। তিলৰ খেতি কৰোঁ হয় আৰু তাৰপাছত বন্ধাকবি, ফুলকবি, ব্ৰকলি অলকবি, আলু, বিলাহীটো থাকিবই। হয় এইবিলাকে, ত' আমাৰ সময়টো হৈ গৈছে ডাঙৰীয়া।
অঁ, অঁ হয় ডাঙৰীয়া।
হয় সময়তো হৈ গৈছে, আমি আ পিছত আ আপোনাৰ লগত কথা পাতি আ ধন্যবাদ থাকিল।
আ ধন্যবাদ।
ঠিক আছে ধন্যবাদ হয়।